উ
হেল্ল'। শুনিছা?
উম, এ বহি আছ, এটা খাই।
ভাত খালা? ভাত খালা? এ মই খাই বই এতিয়া ধুনীয়াকে শুও আৰু।
শুব ওলাইছে চাগে ন?
শুব ওলাইছোঁ আৰু।
কালি কি ডিউটি আছে নেকি?
কাইলৈ গেৰেণ্টি নাই।
যাবও পাৰা নাযাবও পাৰা।
উম ৰিক্স ল'বও নোৱাৰোঁ।
উম এতিয়া কি তুমি হেৰি নেকি? এই দিপুতৰ লগত নে ক'ত?
নহয় নহয় এই বেলেগ বেলেগ।
অ অ ঠিকে আছে। মই ম মানে তোমাৰ লগত হোৱাৰ পিছত হেৰি হ'ল, এই গুটিৰ লগত হ'ল দেই।
ক'ত?
এতিয়া এই ফোনতে আৰু
অ।
গুটিৰ লগত দুবাৰ
গুটিৰ লগত?
তাৰপিছত উম আৰু বাৰ বাৰমান আছে।
তোমাৰ?
উম মানে বাৰ বাৰতো তোমাৰ আ অ বাৰ বাৰটো মানে তোমাৰ আপ ডাউন ধৰিছোঁ দেই।
চপাই পেলালা আৰু তাৰনে
চপাই পেলালা মানে তোমাত তোমাত কে কম হ'ব।
নহয় সমান সমানেই। এতিয়া মোৰ তোমাতকে কমি গ'ল না। অ তুমি আগবাঢ়ি গ'লা নহয়।
নাই নাই।
কেনেকে?
তুমি আকৌ এইটো মিলাই দিলা যে?
ইমানো মিলোৱা নাই নহয়। এ তোৰ নেটৱৰ্ক প্ৰব্লেম, কিবা প্ৰব্লেম, নতংকি ধেৰ। এইবিলাকৰ অ।
এই মানে চেইম গতিতে গৈ থকাৰ নিচিনা হৈছে দিয়া তেতিয়াহ'লে।
একেই গৈ আছো, একেই গৈ আছো আৰু।
মানে কিমান জানা? তোমাৰ তোমাৰে মোৰে মানে ছয় ছয় ধৰি থোৱা নিজৰ ফালৰ পৰা বাকী আকৌ ৰিটাৰ্ণত আহিয়ে যায় নহয়। গম পালা কেছটো?
তাকে কি হয় আৰু আজিল সম সমাপ্ত কৰি হ'ল আৰু অ। সি চাগে সি চাগে ব্যস্ত হৈ গ'ল চাগে অ ভাত খাই আছিলে।
যে এই হেৰি হ'ল এই তাক সি যে ফটককে ওলাই গ'ল যে তোমালোকৰ ঘৰৰ পৰা তাক মানে সুমন দায় ফোন মাৰি আছিলে
অ।
মাংস আনিবলৈ যায়। কিন্তু সেই তেতিয়া মাংস আনিছেগৈ লিখৰ গাঁৱৰ পৰা।
তেতিয়া আনিছেগে?
উম তাই হেনো বোলে সুদা ভাত খাব মন নাই, তাৰপাছত সেই তেতিয়া মাংস আনিব গৈছে।
হে
এই যে লিখক কাৰণ এইখন খুলিছে।
গম পাইছে সি ইমান সময় কাম মোৰটো কৰি আছিলে সিহঁতে।
পাইছে যে আকৌ কৈছে একে লাষ্টৰ আৰু মানে। অ বলো পালিছ
নটা, নটা, নটা চাৰে নটা যে পালে সেইটোয়ে ডাঙৰ কথা।
ন
খাবলৈ উমঁ, হয় দিয়া। কি? তেনে কাইলৈ পৰা তুমি লাগি যাব আৰু ন?
উমঁ, কালিৰ পৰা লাগি যাম আৰু কালিৰ পৰা আৰু কথাই নাই বেলেগ একো।
দিয়া-দিয়া, লাগি যোৱা, লাগি যোৱা।
মানে এনেই তোমাৰ টাইম ৱেষ্ট কৰিব নোৱাৰি। এইটো এক্সচলি টাইম ৱেষ্ট নহয় ঠিক।
ৱেষ্ট নহক চব সমানে হৈ আছে, এইটো মানে তোমাৰ টেম্পুৱাৰি চল সেইটো হ'ব তোমাৰ সেইটো হ'ব তোমাৰ পাৰমেনণ্ট।
পাৰমেনণ্ট চলি আছে। তাকে আৰু দি চাওঁ বুজিছা এবাৰ অলপমান পঢ়ি কৰি।
উম।
হয়, নহয় পিছৰ কথা আৰু, মোৰ খালী কৰিবলগা কামটো মই কৰি যাওঁ। বাকী খিনি ভগৱানৰ ওপৰত দি দিম আৰু ন।
উমঁ।
সেয়ে আৰু সেইটোৱে ভাবিছোঁ। তেতিয়া আকৌ সপ্তাহৰ মূৰত কেতিয়াবা দেখা পাবা আৰু।
নাহিলেও কথা নাই, মাত্ৰ এইটো মেইন।
এইটো মেইন সেইটোৱেই। কিবা একে নেৰা-নেপেৰাক ধৰিব লাগিব ন'হ তেতিয়াহে হ'ব গৈ যি দেখিলো।
লাগা, লগা, নেৰা-নেপয়াকে লাগা।
তোমাৰ মতে এনেই তোমাৰ এক্সপিৰিয়েঞ্চ অনুযায়ী
উম।
সাতাইছৰ- ফেব্ৰুৱাৰী মানত ওলাব নে চাগে মানে হ'বগৈ নে?
এইবছৰ লাষ্টৰফালে ওলাব।
নহ নহয় ওলোৱাতটো তোমাৰ বাৰু এবছৰে ওলাব।
উমঁ।
মানে এক্জামৰ টাইম ধৰক পঢ়াৰ টাইমটো মই কিমান পাম সেইটো মানে এটা কেলকুলেট- কৰিছে। ফেব্ৰুৱাৰীৰ পিছত হ'বগৈ চাগৈ।
ফেব্ৰুৱাৰীৰ পিছত হ'বগে কিন্তু এইবছৰ চাগে লাষ্টৰ ফালে তোমাৰ অনলাইন ৰাস্তাত হ'ব পাৰে।
অহ', নহয় এনেইতো উলিয়াও বুলি কৈছিল দেখোন তোমাৰ জুলাই আগষ্টৰ ভিতৰতে কৈ দিব।
উম।
যে হেৰিৰ কাৰণে মানে এপ্লাই হয়তো চাগে জুলাই আগষ্টৰটোত হৈ যাব বুলি কৈ আছিলে চৰকাৰে।
অঁহ।
সেইটো বাৰু জুলাই আগষ্টতো মই বাৰু দুমাহ বেছিয়ে ধৰিলো।
অক্টোবৰ, ছেপ্তেম্বৰ, অক্টোবৰ।
অঁহ', - ছেপটেম্বৰ অক্টোবৰত ধৰিলোঁ তে তেতিয় পৰা গৈ গৈ তোমাৰ সেই সাতাইছৰ- উম ফেব্ৰুৱাৰী মানত হবগৈ চাগে ন।
জানো, ফে্বোৱাৰীতো চাঞ্চ কম আছে কিয় জানা ফে্বোৱাৰীত মেট্টিক হাইছেকেণ্ডেৰী পৰিক্ষা- সেইবিলাক বিলাক হয়তো তেতিয়াতো কেতিয়াও নাপাতে।
উম তে এনেই কেতিয়া মানে হয় তোমাৰ
এনেইতো তোমাৰ এনেইতো তোমাৰ প্ৰত্যেকবাৰে তোমাৰ এই ছেপটেম্বৰ আগষ্ট এইবিলাকত সময়তে হয় এক্সজাম বিলাক অ' তোমাৰ এনেকুৱা আগত নাপাতে মিলাব নোৱাৰে যে চৰকাৰে
এ এটা এটা এটা পিৰিয়ড আছে গম পোৱা মই মানে এই ইউটিউবটো চাওঁতে চাওঁতে গম পালোঁ এই পুলিচৰ অ যোন সময়ত মানে তোমাৰ কি হয় ৰানিং হয় নেকি ন প্ৰথম
অ ৰানিং হয় অ
অ ৰানিং হোৱাৰ পিছত তুমি মানে কেইমাহ মান পিছত গম পাবা যে দুইটা প একজাম একেলগে উলিয়াই পুলিচ এৰি চব মানে গম পাইছানে তেতিয়া মানে কি হয় সিহঁতৰ মিলি যায় বস্তুটো অ ৰিটাৰ্ণ বিলাক একেলগে হৈ যায়। সেইকাৰণে এতিয়া যদি পুলিচৰ যদি ৰানিংটো হৈ যায় তাৰপিছত কিমান মান পিছত মানে তুমি গম পাবা যে ইমানটো মাহৰ ভিতৰত মানে এটা মানে এষ্টিমেট কৰি ল'ব পাৰি
উম মানে মোৰ মতে কি জানা হলে জানুৱাৰীত পাতিব মোৰ মতে ইমানো ফাষ্ট চাগে প্ৰচেছ নহয় কাৰণ চৰকাৰে বহুত টাইম লয় তোমাৰ ফেব্ৰুৱাৰী মাৰ্চত নাপাতিকে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ফাইনেল চলি থাকে তাৰপিছত তোমাৰ আহে বিহু তাৰপিছত ফাৰ্ষ্ট ইয়াৰ একজাম গতিকে সে সেইটোও ৰিস্ক নলয়।
নাপাতে
তাৰপিছত তোমাৰ মে' জুনত মে লৈকে ফাংচন চাংচন পাতি থাকে। পুলিচ চুলিচ ডিউটি লগাই থাকে নোৱাৰে তাৰপিছত জোনটো এইবিলাক মানে বাৰিষা সময় এইটো সময়ত কোনো মানে ৰিক্স নলয় চৰকাৰে এই লাষ্টত গৈ থৈ আগষ্ট ছেপ ছেপ্টেম্বৰ এনেকোৱা মাহতে এক্সজাম টো পাতেগে
মানে এনেকুৱা হৈ যাবগৈ নেকি ধৰ নেক্স ইয়াৰৰ ছেপ্টেবৰমানলৈহে হ'বগৈ নেকি ছাগে
নেক্স ছেপ্টেম্বৰত মানত এক্সজাম হ'ব তাৰ তাপাছত আঠাইছত ধৰা চাকৰি আৰু এপইন্টমেন্ট দি দিব আৰু।
নহয় মানে এতিয়া মোৰ এনেকুৱা লাগি আছে যিমান দেৰি হয় সিমান ভাল
মোৰ মতে তুমি এতিয়া ধৰা নাই বুলি নমাহ বা এক বছৰ তাৰ ভিতৰত ধৰি থোৱা এক্সজামলে তুমি যদি এতিয়া ন মাহ এক বছৰ পাই যোৱা ছাফিচিয়েণ্ট সময় তোমাৰ কাৰণে এতিয়া মানে মানে জিৰ' পৰা জিৰ' পৰা ষ্টাৰ্ট কৰি তোমাৰ চাফিচিয়েন্ট পায়
চাফিচিয়েন্ট পৰা এতিয়া ধৰা মোৰ কাৰণে ছমাহটো নহ'ব ছমাহ
ছমাহ নহব আপুনি যদি এবছৰে পাই গ'লে কি ক্ষতিটো আছে।
মোক সেইটোৱেই লাগে মোক মানে বেছিকে লাগে। এই ফটককে পাতি দিলেই দিগদাৰ হৈ যাব মই সেইকাৰণে মানে কথাটো পাতিলোঁ আৰু
নাই নাই নাই মানে লাগি যোৱা।
উম লাগি যাবই লাগিব।
ঘৰ পৰা ঘৰৰ পৰা ওলোৱা চোলোৱা বন্ধ কৰি দিয়া।
মই লাগিছিলো এইটো
নহয় এইটোও বাৰু ঠিকে আছে এইটো এতিয়া ধৰা তোমাৰ কিবা এটা ওলাই আছে।
সেইটোৱেই এন জি অ'ই কিবা এটা দি আছে দিয়াচোন ন যি নহওক।
এইটোও তুমি নাই তুমি না ক'ব নোৱাৰা ন।
কিন্তু সেইবিলাক মানে কি জানা এইবিলাক পাৰমানেণ্ট বস্তু সেইবিলাকৰ সেইবিলাকৰ লগত মানে খেলি মেলি নাই
নাই অ
গম পাইছানে তুমি বেছি ভালকে বুজি পাবা আৰু
উম
বা এনেও নৰ্মেল মানুহলেও বুজি পাই দিয়াচোন সেইটো
আও নৰ্মেল এইবিলাক আৰু মানে কি এইটো তুমি ধৰ এইটো কেতিয়া কৰিব পাৰিবা মোৰ স্থানত থাকিলে কৰিব পাৰিব টেনশ্যন নাই ফ্ৰী
ন তেতিয়া বোলে এনেই তুমি যি মন গৈছে কৰি থাকা কথা নাই
উম সেইটোৱে
নাই ভালকে পঢ়িব লাগিবই
লাগি যোৱা লাগি যোৱা ইয়াতকে আৰু ভাল সুবিধা ক'ত পাবা?
সেইটো হয় কিন্তু মই সেইটোৱে ভাবিছোঁ
উম
দুই বুলি আকৌ ধেমালি নহয়
দুইলাখৰ ভিতৰত তুমি যদি বিশ পঁচিশ হাজাৰ তুমি যদি এৰিয়াইত আহে তাতকে আৰু কি সুখৰ খবৰ উম
মানে যদি গোটেই বছৰটোত পোন্ধৰ হাজাৰ এডিআৰি দিয়ে নহয় মানে হায়েচ দিব চাগে এডিআৰি মোৰ মতে কাৰণ এদিআৰি তোমাৰ এদিআৰি এনে তোমাৰ কিমান ওলায় পাঁচ হাজাৰ ছহেজাৰ এনেকুৱা পস্ত ওলাই
অঁ
হয়নে?
আমাৰ বাৰত হাইজ আছিলে তেৰ তেৰ হাজাৰ কিমান ওলাইছিলে আমাৰ বাৰত
অ অ এনেই মোৰ মতে কিন্তু দুই লাখৰ ভিতৰত মিনিমাম পোন্ধৰ হাজাৰমান ল'ব লাগে
দুইলাখৰ বাৰু তোমাৰ মই ধৰি ললোঁ যে সত্তৰ হেজাৰ হেৰিত দিলে ঠিক আছে হেল্ল' হেল্ল' শুনিচানে? হেল্ল' হেল্ল'